অ অ শুইৎছ না এনে এই শুছ এ চ ব তে
নহয় অ পতকে পঠিতি বতছো আৰু খাই লৈ পঢ়িব গছ ছ
অ বন্ধটো মই ভাবছো কিন্তু কিতাপখন মেলতে গুছি যে মবাইলটো টপতি থাকাতে গুচিছে গোটেইখিনি
হয় কিন্তু আছা বৰ বিচাৰিছে কিন্তু দে পূৰা
উম হ মোৰ ৰুমটো ইমান ঠাণ্ডা হৈ আছে ন ফেনখন ইমান স্পীডত মোৰ এতিয়া ঠাণ্ডা লাগি আছে
কি কৰে মোৰ তত গৰম হৈ আছে পুৰা
কৈ দিছো যে
বহুত দিকদাৰত হৈছে
হয় দে অ সমান মাথাতো বিষছে আছে ত উঠছ আন উঠছে
কোৱা
আথুনি বিষাই আছে সেইকাৰণে বিচাৰিছে শাল মন উছ মাথাত
অ কপালত
উম অ সেই কপালত নহয় এই চুলিৰ ওচৰত
অ অ অ
হয় অ অ অ খামচি উঠছে সেইকাৰণে উম ইচ ৰাম এইঘৰ ম দিনকেইটা বহুত বেয়া পাও বহুত বেয়া প হয় দে আহ
স কেনেকে কেনেকে কে হ'ব
তাকেতো
তই ঠাণ্ডা পাউদাৰ লগাই কিনে যাব লাগিব গোট কেইট পিঠিখননত কোনোবা এটা ধপ সি মাৰলে পাদু হু হু হা
ইচ্ছা অ থওঁক ক পাউদাৰ ওলাই আহিব আমাৰ গোটেই
যে এইজনী যে আমাৰ এজনী মেমে যে মেথচৰ লগাই আহে যে গলত
ইমন বেয়া দেখে ন
মোৰ বেয়া হাহি উঠে দেখি হচ বাহ
ইছৰা তাৰে ওপৰত তাই বহুত হেৰি ন তাৰে ওপ পাহৰি এনেকে থপি আহে তাই এ এনেকে মাজত সোমাই থাকে হে হে
উম তাকেইেতো হম ভাল নালাগে দেই কিবা লাগে অক মান
হয় দে মস্ত হাহি ওঠে গোটেই ৰাতি ততে কিবা কিবা
এটা এটা নমুনা
হয় দে
অ কি কৰিবি আৰু উপায়ো নাই এতিয়া লৈছো ততে আৰু
উম তাকেতো
এতিয়াই আমাৰ লগৰজনীয়েতো গুছি সি গ
অ নাো কিবা বেয়া লাগিছে তাই কাৰণে
চব নালাগিছিল কিন্তু তাইৰ ভাল হয় অ সেনেকে তাই ভাল হয় যদি আৰু ভালে দিছিল
উম তাই যদি ভাল হয় সেইটো আৰু আমাৰ ছাৰে ঠিকে আছে তাইতো ভাপৰে ভাপ আমাৰ কিবা এক্জাম চেগজাম থাকিলে একোৱে নাহেচোন তাই তাই কত বাহিৰত ফুৰিব যায়ে
ক'ত কত নযয় তাই
উম একজামৰ নামত ফুুৰবহে যাব তাই
উম
মানুহতো মানছো দিয়ে মই তাইক
চাহ মানবৰে গ মান সতায় জলে ভ ন মানহট ন বহুত চখ লাগে মানে নতুন নতুন কিবা এটা কৰিয়ে থাকে তাই
উম উম উম উম উম
নতুন কিবা এটা শুনাই পাও
অ দে
হাঁহি উঠে সচাই বহুত
হ কি যে হব চে
উম
এয়া ছয় দি হৈছে ৰ মই এতিয়া স স্পিডত মজলছো
হয় মোৰ মোৰ এতিয়া নাই এই কেইমান আগতে আছিল। চত লাহে ল আহ ভাল হৈছে এ কেইমান আগতে আমি পাৰ্কত গৈছিলো মোৰ লগৰজনীৰ লগত তেতিয়া তেতিয়া হৈছিল
অ যে এই আইচ ক্ৰিম বহুত খা হৈছে কিনা
উম
মত চা হৈছে আ চচ সেইকাৰণে হৈছে চাগে তই কৈছিলিচোন তই এইটো কথা
উম
উম উ পালি আকৌ যাব লগা হ'ব লাগে
এ যাবই মন। নাই মোৰ কিন্তু আৰ উপায়ওতো নাই না।
তে মেইন বস্তুটো।
তাকে টো
বাৰটাউজ পিছত তাকেতো আজি যাবগ নালাগিছিল গম পাইচ ন
অ ৰিগ্ৰেট কৰ থে কাৰণ
একোৱেই নকলচোন কাম নাই। এ মুখ খান দে চাই গৈছে নেকি সেইটোয়ে ত তেৰ আৰু সেনেকা হৈছে অ মুখখন দেখাব কিছো।
হম হ
হ'ব দে আৰু একদিিন তাৰ আৰু দুই সপ্তাহ মান নাযাও
অ নাজা আৰু আছে
হ'ব
সিহঁতেতো গম পাব লাগে নহয় যে আমি আছো বুলি
উম আহ হুহো তাকৌ আমি সপ্তাহত তিনিদিনে যোৱা আৰু
উম
নাযাৱ বাগি এ দিন
যাব লাগিব ৰ নহলে ভাবিব আৰু
এই গৰমটোৰ কাৰণেহে অশান্তি লাগে মাৰ
উম।
বাকী একো নহয়। এই গৰমটোৰ কাৰণে অ' অশান্তি লাগে। এনে অফ, ৰ' এক চেকেণ্ড, আমাৰ হাফ ক্লাচ এনেও হেই কৰিব ন'। আধা বছৰ আমাৰ চাগে নৱেম্বৰ ডিচেম্বৰ মাহতে এ দি দিব চাগে।
অক্টোবৰ মানতে।
অক্টোবৰতে নেকি?
উম।
উম
উম।
কি কয় এ
উম অক্টোবৰতে দিব
উম।
ইচ ৰাম পেচখন বেয়া হৈ গ'ল। হ অক্টোবৰ মানত এ কিবা লিখি আছো এইটো সেই কথা এটা, এটা এটা হেই।
আঁকি আছা নেকি চবি আঁকি
সেয়ে কৰি আছো। ফালি দিলো। অঁ ফালি দিলো ৰ। মানে মোৰ পেনৰ পেনৰ সেই টোহে হৈ গ'ল।
ৰিফিল কিবা কয় নেকি অ', ইংটো। চিয়াঁহী টো, অ'।
উম বিচাৰো ৰখ পেন ক'ত আছে আৰু ইযাতে আছিল ক'বাত কিন্তু এতিয়া মনত নাই ফুটবাহ
অ' ক'লা কালৰো সেইটো খতম হ'ল নেকি
সেইটোতো হৈছে আৰু এটা আছিল সেইটো অ', শেষ।
আচছা মোৰ তাত আছে দে, মই দিম দে।
তোক লাগে নাই জানিছো কিন্তু এতিয়া এতিয়া ক'ত বা আছে। ক'তবা থৈছো। তেতিয়া অ' পালো ৰ পালো- পালো পাইছো ৰ এই বহুত কিনিছিলো তাৰে
অ' উ উম উমচল ন' অ'
বহুত দিগদাৰতে কিন্তু মই যোনটো সেই আগৰ আগতে যোনটো পেণ্ট কিনিছিলো না। সেইটো পেণ্টটো কিন্তু বহুত বঢ়িয়া আছে। আছিল বঢ়িয়া লিখা যায়।
অ স্মু একদম ধুনীয়া কে লিখা যায়।
বেছি ভাৰিও নহয়। পৰীক্ষাৰ সময়ত ল'ব লাগিব আৰু কিনি লম সেইটো।
অ' বহুত ভাল এইটো উম। কিন্তু মোক কি লাগে জানা এনেকুৱা এটা কলম লাগে যোনটো একদম দাঁত লিখা যায়।
এইদৰে ডাৰ্ক লিখা যায়টো।
ইমান ডাৰ্ক নহয় এইটো লাইট লিখা যায় আৰু মানে এই লিখিব কাৰণে বহুত ইজি হয়। পজ হৈ যায়টো
উম,
মানে যদি একদম পত পত লি তেতিয়া বহুত ভাল হয়। পতা পথ বলেছ
উম।
অ' মা ইমান ডাঙৰ
হে
বহুত ডঙৰ মচলেৰাম ময়ে না
কিবা
নাজানো আও কিবা ভৰি কেইখন মস্ত লাম্বা লম্বা চোন।
অ' এইটো হয় এইটো এই পানী চানীত থাকে বা লেতেৰা জোগাত থাকে। নালাত বা আহ সেইটয়ে থাকে আমাৰো আছে ইয়াত বহুত আছে।
উম কালি মই কবয়ে পাহৰিছোঁ। কালি কি হৈছে জানা এ বহুত বদ। বতাহ মাৰি আছিল হয়। ৰাতি? মই খিৰকি খান। খোলা কৰি দিছোঁ। বিছা এটা উৰি আছে। কি হয়?
ই য়ে।
মই টেবুলত পৰি মই টেবুলত কৈছো মই ভয়খাই গৈছোঁ এ ৰাম, এনেই মোৰ ইমান এইগিলাখন খুজুতি-মুজুতি হৈ আছে। আৰ ইগ্লাখান আহে। তাৰপিছত কৰো মাই কৈ গলে সেই কি কয় কাগজ এখান ফাৰি অ', এইখিনিয়ে। খিৰকী দি বাহিৰতে ফেলাই দিছে। সেই হেন কিতাপ খান মাই ফেলে। ফেলে দিছোঁ মই। ইও কিতাপত পঢ়ছিল।
হয়, দিগদাৰ দে। ভয় লাগে এনেকে, এই বতাহ চতাহ মাৰি থাকে, দিগদাৰ লাগে বহুত।
আৰু এইকেইদিন এনে গৰম বতাহ মাৰি আছে। বিছা-থিছা যদি উৰি আহে এইগ্লাখান। ইমান একদম। কাঁহ হৈ গৈছে পুৰা মাথাতো ধুইছিলোঁ কালি।
অ', ময়ো মাত্ৰ ধুইছিলোঁহে। খালি আজি পুৰা লেতেৰা হৈছে। সেয়ে।
আজি আৰু ঘামে-জুমে। উম। অ'হ।
অ', মোৰ লগৰ এজনী কৈছে হা। যে তাই। বলে থাৰ‌্ছডে যাব, টেষ্ট আছে।
কিহৰ টেষ্ট?
অসমীয়াৰ নেকি অসমীয়াৰ বুলি কি কৈছিলে। অ'
অ
চবলে যাব উপায় নাই এই কি ক তাৰিখটো একো ফলনি নাই নকৰে
অ ম আমি আমিনল
অ অ আমি নাগাওঁ মতেে আছা আছে কোনাই
উ পৰি হৈ নেকপ
অতটো এই ইংৰাজী পঠোৱা কি কয় এক নম্বৰটো হ'ল না
অ মানে সেই সেইখন বেলেগ বুকখন হৈছে হৈছে মানে তাৰে আধা হৈছে মানে বহুত কেইটা ভাগ ভাগকে আছে না আচলৰ নহয় আচলৰ মোৰ এটা সেই আছে ন পৈ্য এটা সেইটো হৈছে
মোক কি মইত ভাবিছো হ ৰ এইটো সপ্তাহত নহ'ব আজি কি হয় টিউজডে হয় নেকি উম মতিউজ ন আ উডে এই থাৰ্ছডে বা ফ্ৰাইডে এই কৰো কয় এ কি কয় আচল অসমীয়া খ ন আৰু ফাৰ্ষ্ কি কয় একদম প্ৰথম পাঠটোৰ ভালকে পঢ়ো পঢ়ি উঠি এই প্ৰশ্ন উত্তৰ খিনি ওলাও তাৰ পিছত একেলগে সুধিম কি কি হ'ব
উম পাৰি
উম এই অ ফ্ৰাইডে আমাৰ টিউচন আছে ন
উম আছে আছে
ছা
অ দেখা যাব দে কিবা এটা কৰিম
আহ
উ
সোমবাৰো মঙ্গলবাৰটোৱে যে টাইম থাকে আমাৰ
অ মীকেইটা নাপাও
উম সত টাইম নাপায় আমাৰ তাৰ মাজতে এইখিনিও এইটো সেই ব্লক এ কি কয় বন্ধই হৈ যায় তাৰপিছ ইটোও বন্ধ হব হে মাজতে একদিন হৈ যায় তাৰপিছত ইটোও বন্ধ হৈ যায় টো বন্ধ ইছ ৰাম নাল দেকে সোমবাৰৰ মঙলবাৰটোৱে যাব বাৰ
উম। দে দে, হ'ব দে।
অ', অ', দে।
অ'।